হেল্লো
অ কি কৰি আছা।
অ আছো ৰবা এনেই তুমি কি কৰি আছা?
অ মই ভাত খালোঁৱে এইমাত্ৰ।
হয় নেকি এনে খবৰ পাতি মই কৈছো ৰবা।
অ খাইছা নেকি অ খবৰ পাতি ভালে, তোমাৰ? তোমাৰ খবৰ পাতি কেনে হেল্ল'-
মোৰ- সেই তোমাৰ
অ মোৰতো ভালে আৰু আজি ক'তবাত ফুৰিব যাবা নে?
অ হয় নেকি অ তোমাক ক'ত কত ফুৰিব যাবা ভাল।
মোৰ তোমাৰ ভালে এইবোৰ আমাৰ ঘৰ ওচৰতে -
অহ ঘৰৰ ওচৰতেৰে আৰু দূৰত যাবা ভাল নালাগে নেকি?
গাড়ী চাড়ী, গাড়ী চাড়ী থাকিলে পাৰি ন?
অ কি লগৰ কেইটাত- অ কি লগৰ কেইটাৰ লগত জালে বেছি ভাল লাগে নে এনেই অকলে?
লগৰকেইটাৰ লগত ভাল লাগে অকলে অকলে আৰু কি ভাল।
অ লগৰ কেইটাৰ লগত গৈছা না ক'তবা ফুৰিবা এনে দূৰত?
লগৰ লগৰ লগত গৈছিলো ফুৰিব এদিন।
আহ ক'ত গৈছিলা? অহ শ্বিলং গলা। অ কি বাইক'ত গ'ল নেকি?
অ বাইকত গৈছিলো তিনজন গৈছিলো আমি। পূৰা ঘূৰিলো আৰু সেইদিনা
অ।
তোমাৰ স্কুল আছিল স্কুলৰ আমাৰ ক্লাছ টেনৰ লাষ্ট একজাম আছিল ঠিক আছে।
অ।
অ লাষ্ট একজামৰ দিনা মানে একজামটো খতম হৈ গল ত অলপ ঘূৰি আহিম বুলি ভাবিলো। পাছত ঘূৰিব গলো আৰু শ্বিলঙৰ ফালে। একজাম দি উঠি বুজিলা।
হা।
হেল্ল'
অ হেল্ল' তাতে যাই ভালে লাগিছিল।
অপ লাগিছে।
মই
বাৰু তুমি শ্বিলং যাই পাইছা নাই। হেল্ল' হেল্ল' হেল্ল'
গৈছা নাক
শুনা পাইছা?
অ শুনা পাইছো।
কি কি খেলা তাতে?
তাতে যাই কিনা মই এনেই এই অনাৰখ বেছিকে পাই গম পোৱা না।
কি পায়?
হেল্ল' অনাৰক অনাৰক।
হা হা কোৱা? অ।
অ তাতে বেছিকে পাই এইটো খাইছিলো তাৰ পিছত তোমাৰ এই ম'ম'-চম' খাইছিলো তাৰে শ্বিলঙৰ।
ম শ্বিলঙৰ মম'টো বহুত ভাল লাগে ন?
অ তুমি খাইছিলা শ্বিলংৰ ম'ম? অঅ অ মেগীও খাইছো।
উ।
অ তুমি কিমান টাইম থাকিছা তাতে।
তাৰে থাকিছো তোমাৰ থ্ৰী আৱাৰ্চ মান।
অ থ্ৰী আৱাৰছ আকৌ গধূলি আহিছা না?
গধূলি অ গধূলি আহি পাইছোঁ। তোমাৰ আহা তাতে তিনিটা পাঁচটা বাজিছে।
আহ পাঁচটা বাজিছে আহ আহ। আৰু তোমাৰ হৈ গ'ল। পানী খেতিৰ চাইডে গৈছা?
পানী খেতিৰ চাইডে নাই যোৱা, নাই যোৱা।
অ হাতীছিলা?
হাতিছিলা গৈছোঁ ৰবা।
অ কেতিয়া গৈছিলা?
কলেজত আমাৰ কলেজৰ পৰা লৈ গৈছিলে ট্ৰিপত।
অ কলেজ পৰা অ ট্ৰিপত অ আমাকো এনে, এই এদিনা লৈ গৈছিল কলেজৰ পৰাই ট্ৰিপত। তাতে আহ তাতে খানা-চানা খুৱাইছিল কলেজৰ পৰাই।
কেনেকুৱা লাগিছে যাই পিনাই।
অ ভাল লাগিছে জাগাটো পুৰা ধুনীয়া আছিল অ,
অ গৰম দিনত না গৈছিলা না ঠাণ্ডা
ঠাণ্ডা দিনতে গৈছিলো তোমাৰ জানুৱাৰী মাহত গৈছিলো চাগে। অঁ তোমাৰ
অ আমাৰো সেনেকুৱা জানুৱাৰী মানতে লৈ অ
অ,
আচ্ছা এনেই তুমি আজি ক'ৰবাত ফুৰিব যাবানে নাই?
অ আজি মই যাম, শ্বপিং কৰা যাম, ফুৰিবতো নাযাওঁ।
শপিং আচ্ছা ক'ত যাবি।
শ্বপিং কৰিব এতিয়া বিশালত যাম, এ কাপোৰ ল'বা আছিল মানে কাপোৰ ল'বা যাম।
হয় নেকি কি-কি ল'বা আজি।
মই যাই কিনা এনে ফৰ্মাল ড্ৰেছ কেইটা লম যাই কিনে। গৰমৰ কাৰণে।
এনে পূজাৰ কাৰণে দূৰ্গা পূজা যে আহিলে,
অ দুৰ্গা পূজাত চাম দুৰ্গা পূজাৰ টাইমতে চাম আৰু কি ল'ম।
আচ্ছা মই তোমাৰ কুুৰ্তা লম বুলি ভাবিছোঁ।
অ কুৰ্তা ল'বা।
অ তুমি আৰু জিন্স, চাৰ্ট,
হয় অ অ,
কুুৰ্তা পিন্ধি বেছি ভাল লাগে নেকি তোমাৰ হা, কুৰ্তা পিধি বেছি ভাল লাগে নেকি তোমাৰ।
কুৰ্তা পিন্ধিব লাগে দূৰ্গ পূজাত চবে কুৰ্তা পিন্ধি থাকে।
অ পূজাৰ টাইমত বেছিভাগ কুৰ্তাই পিন্ধে চবে,
ভাল লাগে আৰু পিন্ধি।
অ কুৰ্তা,
তুম তুমি ভাল পোৱা নে পিন্ধি?
অ মোক ভাল লাগে মোৰ আছে কুৰ্তা কেইটা। মই ইমান নিপিন্ধো মই পূজা চজা থাকিলেই পিন্ধো বেছিভাগ।
এবাৰ পূজা ক'ত ক'ত চাবা যাবা দুৰ্গা পূজা।
পূজা চাও ক'ত ক'ত যাওঁ মালিগাঁও পাণ্ডুে এইটো চাইডে যাম আৰু তুমি গৈছানা মালিগাঁও পাওঁ অ গৈছো মই আগতো তুমি গৈছানে?
গৈছো গৈছো।
অ ক'ত ক'ত গৈছিলা।
তোমাৰ এইটো বেলতলা
অ' বেলতলা। অ' অ'।
পাণ্ডু।
অ পাণ্ডু আহ কাৰ লগত ফেমিলি না।
ফ্ৰেণ্ড লগ গৈছে ফেমিলিৰ লগত নহয়।
অ মই গৈছিলো ফেমিলিৰ লগতো গৈছিলো অ। আৰু পূজাত কি কি খাই কিনে ভাল লাগে তোমাক?
পূজাত তোমাৰ, এইটো চিকেন চাওমিন
অ' চিকেন চাওমিন। অ'-
ম'ম' তাতে তোমাৰ আৰু ফ্ৰাইড ৰাইচ
অ' ফ্ৰাইড ৰাইচ, আৰু মিঠাই
মিঠাই ভাল নাপাওঁ মই খাই ইমান।
অ' মিঠাই ভাল নোপোৱা নেকি? জেলেপি নোখোৱা নেকি পূজাৰ টাইমত?
জিলেপি খাও, কিন্তু ইমান ভাল নাপাও।
অ' ইমান ভাল নোপোৱা নেকি? অ' মইয়ে ভাল পাওঁ। জেলেবি তোমাৰ, তাৰপিছত ম'ম' চম' খাও। এই তোমাৰ, কি বিৰিয়ানী। এই ছিক্সমাইলত বিক্ৰী কৰে তাতে খাওঁ। কণী-চণী দিয়ে পুৰা। একবাৰ খালেও পেট ভৰি যায় পুৰা।
আচ্ছা।
অ' অ' তুমি আহি পাইছা
হা?
বিৰিয়ানি খাই পাইছা তুমি?
বিৰিয়ানী ভাল লাগে অ'। অ' মই বিৰিয়ানি খাওঁ মই। মই বিৰিয়ানী খওঁ দুৰ্গা পূজাৰ সময়ত।
অ' বিৰিয়ানী খোৱা? অ' ক'ত খোৱা?
তুমি কি পিন্ধি ভাল-ভাল পোৱা?
মই কাপোৰ
অ', নহয় নহয় কি বিৰিয়ানী খাই ভালপোৱা? চিকেন নে মটন? আচ্ছা হয় নেকি!
অহ।
মই আকৌ চিকেনটো খাই ভাল পাওঁ। মাটনটো ভাল নাপাও ইমান।
অ' হয় নেকি? অ' মাটনটো ভাল নালাগে, কিয় মাটনটো!
মাটনটোত তোমাৰ বহুত কটা থাকে ন?
অ'।
মানে মাংসটো অলপ কম থাকে। অ' চিকেনততো তোমাৰ লেগ পিচ থাকে।
অ' হয়।
আৰু তোমাৰ মাটনত না লেপিচ থাকে! লেগ পিচ নাথাকে।
অ' হয় হয় হয়।
ত' মোৰ লেগ পিচটো ফেভৰেট ন?
ক'ত? এই কণীয়েও দিয়ে কণীয়েও দিয়ে। গম পোৱা নে?
আচ্ছা এগ, অ' এগো ভাল লাগে। অ' অ'।
বিৰিয়ানীৰ লগত কণীও দিয়ে। মজা লাগে খাই কিনা।
অ'।
অ' আৰু কি কি খোৱা?
আৰু তোমাৰ। আ কি খাওঁ মানে তোমাৰ জেলেপি খাওঁ, ক'ল্ড ড্ৰিংক। এইবোৰ খাই, এক মিনিট ৰ'বা। অ'।
অ অ
আমি তাতে একেটা কামে দহবাৰ নোচো
তোমাক কোনটো কাপোৰ কিটা ভাল লাগে কাপোৰ?
কাপোৰ তোমাৰ জিনচ আৰু চৰ্ট চাৰ্ট
অ' অ'। অ' চৰ্ট। অ'। জোতা। জোতা কোনটো ভাল লাগে? জোতা কোনটো, জোতা ভাল লাগে?
কেম, তোমাৰ কি আছিল কেম্পাছ।
অ কেম্পাছ।
উম।
অ অ অ কেম্পাছটো ফেভৰেট।
উম সেইটো মোৰ আছে এবাৰ বেলেগ লম বুলি ভাবিছো।
অ বেলেগ কি ল'বা?
বেলেগ তোমাৰ এইটোতো এইটো নাইকি ল'ম বুলি ভাবিছো।
অ নাইকি ল'বা।
নাইটো অলপ ব্ৰেণ্ডেড হয় ন।
অ।
এইটো তোমাৰ ইউজ কৰিব ভাল।
অ অনলাইনৰ পৰা লোৱা নে তুমি এনে শ্বপিং মলত যাই কিনে বা দোকানৰ পৰা
মই তোমাৰ মলত যাই পিনে লৈ লও।
অ অনলাইনৰ পৰা নোলোৱা নেকি?
অনলাইন পৰা নলও মানে অনলাইনত কিনি কি হয় জানা চাইজটো তোমাৰ অলপ নিমিলে। আহাৰ ত সেইটো কাৰণে মই তোমাৰ মৌলত যাই লৈ লও।
উম হুম তাতো মাটি ওলাইছে-
অ অ বুজিছা।
অ অ
হেল্ল'
হেল্ল' অ অহ অনলাইনৰ পৰা মই লওঁ কা পোৰ কেইটা
হয় নেকি?
অ অনলাইনৰ পৰা মোক লৈ কিনে ভাল লাগে।
হয় নেকি আতছা।
চুচ কৰিব পাৰি নিজৰ কাপোৰ পুৰা চব যি যেনেকা চৰ্চ কৰা এনেকাই আহি যায় মানে অনলাইনত। অ তাৰে কাৰণে মই অনলাইনৰ পৰাই লও বেছিভাগ। হেল্ল'
মোৰ আকৌ মলৰ পৰাই ভাল লাগে। মানে তোমাৰ শবটো ভালে ঠিকে আছে
অ
চব ঠিকেই তোমাৰ মানে তোমাৰ বিশাল মাৰ্কেট যাও
অ বিশাল মাৰ্কেট যোৱা নেকি কোনটো ইয়াতে গনেশগুৰি না নাৰেংগী? অ গণেশগুৰি অ তাৰে পৰা ললো অ মই তাৰে পৰাই লও কেতিয়াবা কেতিয়াবা।
হয় নেকি?
অহ ভাল লাগে তাতে
দে ঠিক আছে দে মই এতিয়া অলপ কামত কাম আছে কামটো কৰি লও।
অ ঠিক আছে দিয়া ভাল লাগিল তোমাৰ লগত কথা পাতি অ
হয় দিয়া